হয় বচ, মোৰটো শুনিছা?
অ হয় বন্ধু শুনিছো, বন্ধু কি কৰিছা?
মই এনেই আছো, তুমি?
হেই ময়ো এনে আছো ৰবা, অলপ পিছত চাগে যাম অলপমান ওলাই।
অ', মই আহিলো বাৰু। অ মই আহিলো বাৰু ঘৰলৈ ঘূৰি, গৈছিলো অলপ ওলাই।
অ অলপ পিছত যাম মানে এ কামত মাতিছে ৰ'বা, অলপ পিছত মানে কামত। কিবা এটা কাম আছে এক ঘন্টাৰ। ম মই যত মানে কাম কৰো পাৰ্ট টাইম, তাতে মাতিছে বোলে, কাম কৰি আহিলো বাৰু হ'লেও কিবা এটা প্ৰব্লেম হৈছে মাতিছে। উ তাতেই যাম আৰু চাহ পানী খাই কেনে অলপ পিছত। বা বাকী তুমি চাহ পানী খালানে? খোৱা নাই ন?
উম।
মইও খোৱা নাই বাৰু, খামহে অলপ পিছত।
অ'।
সাতটা চাৰে সাতটা মান বজাত খাম বাৰু।
অ'।
বাকী তুমি আজি দিনটো ক'ত ক'ত গ'লা?
দিনটো নাই এনে ঘৰতে থাকিলো আজি আজি অ প প পুৱা পৰীক্ষা এক্জাম আছিল তাৰ এক্জামটো দি আহিলো, তাৰ পিছত আৰু যোৱাই নাই যোৱাই হোৱা নাই ক'তো।
অ এক্জাম এক্জাম আছিল নেকি? কিহৰ এক্জাম আছিল?
ইকনমিক্স, ক্লাছ টেষ্ট। বেয়া হোৱা নাই।
ভালেই হৈছে ন।
উম উম'।
কি কিমানৰ ভিতৰত আছিল?
অঁ টুৱেণ্টি ফাইভ মাৰ্ক।
উম' ঠিকেই আছে বাৰু। ইকনমিক্সটোতো মোৰ ফৰ্থ ছাবজেক্ট আছিল ফৰ্থ।
ফৰ্থ চাবজেক্ট নেকি?
উম' ফেল কৰিছিলো এবেলি।
অঁ অঁ এনেই বেয়া নেলাগিছিল। অ' সেইটো হয়, এনেই বেয়া নালাগে কিন্তু পঢ়ি ইকনমিক্স খনো।
উম উম, তুমি কমাৰ্চ লৈ পঢ়ি আছা।
কমাৰ্চ নহয় মই আৰ্টছ।
আৰ্টছ ন অঁ।
উম' উম'।
ফ'ৰ্থ ছাবজেক্ট কি তোমাৰ?
ফ'ৰ্থ ছাবজেক্ট মোৰ এডভান্স আচামিছ।
উম' এডভান্স আচামিছ ফ'ৰ্থ ছাবজেক্ট তোমাৰ ফেইল কৰিলেও কথা নাই।
অঁ ফ'ৰ্থ ছাবজেক্ট মানে- মানে এতিয়া ফ'ৰ্থ চাবজেক্টটো উঠাই দিছে মানে। এইবাৰ- বিয়া বিয়াৰ দৰে হল।
টো নিকি? এইট-
উঠাই দিছে উঠাই দিছে, এইবাৰ মানে গ- অ' এইবাৰ মানে গোটেইকেইখনতে পাছ কৰিব লাগিব আৰু, গোটেই- চববৰে মাস্ক ধৰে, উম'।
উম উম' তাকেই তোমাৰ লগত আজি মানে- অলমান ঠিকাদাৰটো বুজি পোৱা ন ঠিকাদাৰ?
অঁ পাওঁ পাওঁ পাওঁ।
ঠিকাদাৰৰ ওপৰত আৰু ঠিকাদাৰ বা লিডাৰচ- চিবৰ ওপৰত কথা পাতিম বুলি ভাবিছো কিছু।
অ অ, তুমি ঠিকেই ঠিক কথাই ভাবিছা লিডাৰৰ্চিপ- আমি ঠিকাদাৰৰ ওপৰত অলপ কথা পতাটো আমাৰ গুৰুত্বপূৰ্ণ।
হয় হয়, তোমাক মই উদাহৰণ এটা দি আছো, মানে ধৰা- তুমি বিল্ডিং এটা কন্ট্ৰেক্টত দিছা হাঁ, বিল্ডিং এটা বনাব কন্ট্ৰেক্টত দিছা। চ' তুমি তোমাৰ- ত' ইমান মিস্ত্ৰীটো বিচাৰিব নোৱাৰা ন তুমি, এটা এটাকে ইমান মিস্ত্ৰী- ট্ৰিটো বিচাৰিব নোৱাৰা, বহুত মিস্ত্ৰী লাগিব। চ' তুমি কাক কন্টেক্ কৰিব লাগিব? ঠিকাদাৰ এটা কণ্টেক্-
ঠিকাদাৰ, উম' যাৰ লগত মিস্ত্ৰীৰ বহুত-
হয়, হয়, টাচ টাচ থাকে।
উম'।
অ তাক কণ্টেক্ট কৰিব লাগিব, চ' তাক কণ্টেক্ট কৰিলা। তোমাৰ বিল্ডিঙৰ কামটো হ'ল, চ' তোমাক মানে- উম' তে তেনেকুৱা টাইপৰ ঠিকা- আ আৰু তোমাৰ ধৰা, অ অফিচত অফিচ- বা ডাঙৰ ডাঙৰ কম্পেনীত। এটা এটা মানুহ থাকে কোনটো, মানে গাইড কৰা মানুহ। যাক তুমি মে মেনেজাৰ বুলিও কোৱা যায়। লিডাৰৰ্চিপ লিডাৰ বুলিও কোৱা যায়, বা ঠিকাদাৰ বুলিও কোৱা যায় হা। গাইড কৰা মানুহটো কেনেকুৱা মানে। তুমি চাগৈ নতুনকে অফিচটোত জইন কৰিছা।
উম' অহ।
তাৰপিছত তোমাক গাইড কৰিব এই ঠিকাদাৰ জনে, যে এনে এনে কৰি বা এনে এনে কৰিবা, তো তোমাৰ যদি কিবা ভুল ত্ৰুটি হয়, মানে সহায় কৰি দিয়ে। চ' সহায়। কৰি দিয়ে নহ'লে, ঠিকাদাৰে ক'ব যে, তোমাৰ চাই মানে, যোনে মানে কাম বেছি জানে, তেঁহেতৰ পৰা, তেখেতৰ পৰা অলপ শিকি লোৱা।
উম।
এইটো হ'ল ঠিকাদাৰৰ কাম। মানে এ নতুনকে যদি মানুহ কোনো সোমাইছে। নতুনকে বুলি নহয়। মানে তোমাৰ যদি, ঠিকাদাৰ আণ্ডাৰত কৰ্মচাৰী থাকে ন' কিছুমান।
কিবা দোষ, চোষ হ'লেও দেখাই দিয়ে, বা কিবা হৈ কৰে, সেনা হান ত
হয়, হয়। ঠিকাদৰৰ আন্দাৰত কৰ্মচাৰী থাকে ন কিছুমান। তোমাৰ উম, দহ বাৰটা কৰ্মচাৰী, কৰ্মচাৰী থাকে ধৰা।
কিবাকে।
উম, চ' দহ-বাৰটা কৰ্মচাৰী মানে তুমি মানে ভালকে গাইড কৰা মানে এ, সিহঁতৰ কিবা প্ৰব্লেম হৈছে নে নাই? ভালকে কাম-বন কৰিছে নে নাই, তুমি চাবা? তাৰপিছত সিহঁতৰ চেলেৰী টাইম টু টাইম পাই আছে নে নাই, বা চেলেৰীৰ বঢ়াব প্ৰয়োজন হৈছে নে নাই, এইটো হ'ল ঠিকাদাৰক, মানে মোৰ মতে মানে, ঠিকাদাৰৰ মানে
অ'।
চোৱা চিতা কৰা। আৰু ঠিকাদাৰৰ এটা মূল। প্ৰথম এটা কথা হ'ব লাগিব যে, ঠিকাদাৰ টো ভাল ব্যৱহাৰৰ হ'ব লাগিব। ভালকে কথা পাতিব জানিব লাগিব। কৰ্মচাৰীৰ লগত। কৰ্মচাৰীৰ লগত তুমি যদি বে, বেয়াকে ব্যৱহাৰ কৰা, বা বেয়াকে কোৱা। যে এইটোক, এইটো, এইটো, এইটো গাড়ীৰ কামটো কৰি দে জল্দি। এইটো গাড়ী কামটো কৰি জল্দি। এনেকে যদি কোৱা, চ' তোমাৰ লগত কৰ্মচাৰী কাম নকৰিব।
হয়।
এ তাকে, মই ভাবোঁ যে মানে ঠিকাদাৰ এটাৰ মূল অ', লক্ষ্য হ'ল মানে, ভাল কে, মূল উদ্দেশ্য হ'ল প্ৰথম কথাই। ঠিকাদাৰ এটা হ'ব কাৰণে যে, তোমাৰ মুখৰ কথা ভালকে ক'ব জানিব লাগিব। ক'ব লাগিব।
ব্যৱহাৰ।
তাৰ উপৰিও, উম' তাৰ উপৰিও তোমাৰ ব্যৱহাৰ ভাল হ'ব লাগিব। আৰু তুমি যোনটো মই ক'লোঁ অলপ আগত। বিল্ডিং, বিল্ডিং এটা বনা ব দিলা, হয় নে নাই? তুমি ত' পাৰ্টিকুলাৰলি বি কাম হোৱাৰ পিছত, অ' মিস্ত্ৰী বোৰকটো এটা এটাকে মাতি মাতি পইচা দিব নোৱাৰে ন। তোমাৰটো ইমান টাইম নাই।
উম।
আৰু তুমি মিস্ত্ৰীবোৰৰ লগত কনক্টেও কৰা নাই। ডাইৰেক্ট তুমি কনটেক্ট কৰিছিলা ঠিকাদাৰৰ লগত হয় নে নাই
হয় হয়।
চ, ঠি ঠিকাদাৰক পইচাটো দিলোঁ। চ' এতিয়া ঠি, ঠিকাদাৰৰ দায়িত্ব কি মিস্ত্ৰীকেইটাক টাইম টু টাইম পইচা দিয়া। পাৰি ল বাকীটো তুমি তুমি কি ভাবা, অলপ কোৱাচোন
মই সেই, মই সেইয়ে ভাবোঁ যে ঠিকাদাৰৰ, অহ ঠিকাদাৰৰ তুমি কোৱাৰ দৰে বিল্ডিং এটা বনাবলৈ হ'লে, যে, যোনটো বিল্ডিংটোৰ মালিক বা অনাৰ তেওঁটো ম' মানুহবোৰ বিচাৰিব নোৱাৰে, বা, সেই কৰিব নোৱাৰে, তেওঁ ঠিকাদাৰ লগাবই লা থাকিব বা, লগাইয়ে, লগোৱাই দেখা যায়। সেইবোৰ কামত ঠিকাদাৰ বি প্ৰয়োজন হয় বা আমি দেখা পাওঁ ৰাস্তা ঘাট বনোৱা বা দলং বনোৱাটো আমি ঠিকাদাৰ ঠিকাদাৰ আন ঠিকাদাৰৰ আণ্ডাৰতে কামবোৰ ক কৰা দেখা যায়
হয় ঠিকে কৈছা উম দলং বনোৱা টাইমটো তোমাৰ পাৰ্টিকুলাৰলি মানে এটা এটাকে মানে একজন একজনকে মানে চৰকাৰী বিচ মিস্ত্ৰী ফুৰি নাথাকে ন চ পুষ্টিকাৰ ক দিব ঠিকাদাৰে এতিয়া কাক দি কৰাই কৰাই এইটো ঠিকাদাৰৰ কথা কামটো
দলং বুলি নহয় বাৰু চৰকাৰী যেনে চৰকাৰী বিদ্যালয় ঘৰ বা কিবা আহিলে আজিকালি ঠিকাদাৰী আণ্ডাৰতে চব কাম ঠিকাদাৰৰ আণ্ডাৰতে চব কাম কৰা হয়
হয় হয় হয় আজিকালি তোমাৰ আছাম টাইপ ঘৰ বনাবৰ কাৰণেও ঠিকাদাৰক দিয়া হয়
দিয়া হয় হয়
দিয়া হয় তাকে মই ভাবো মানে ঠিকাদাৰৰ মানে মূল কথা হ'ল তুমি যি ব্য ব্যৱহাৰটো মেইন ব্যৱহাৰটো প্ৰথম মেইন তাৰপিছত তোমাৰ আণ্ডাৰ যোন যোন কাম কৰিছে সিহঁতে ভালকে কাম কৰিছে নে নাই কিবা যদি ভুল স্ৰুটি হয় ঠিকাদৰে ত মানে মিস্ত্ৰী চাই বেছি জানে ন যে এইটো জেগাত মচলা কম পৰিছে এইটো জেগাত মচলা কম পৰিছে বা এই এইটো এইটো ই ইটাৰ ৱালটো এইটো ৱালটো এইয়াতে হব লাগিছিল এইবিলাক মানে শুধৰাই দিয়া কাম
অ এইটো হেৰি কাম বা তেওঁলোকে চোৱা চিতা কৰা
উম তাকেতো চোৱা চিতা কৰা তা চেলাৰী টাইম টু টাইম পাইছে নে নাই ঠিকাদাৰ কোনোবা ঠি ঠিকাদাৰ বেমা বে মানে কোনোবা মিস্ত্ৰী বেমাৰত পৰিছে নেকি সেইটোও চোৱাৰ কাম ভালকে খাইছে নে নাই
মানে অল অল টোটেল ক'ব গ'লে এ ঠি ঠিকাদাৰ এটা গাইড কৰাই কাম চব
গা গাইড অ
মানে দেখাই দিয়া কাম এইটো কামটো এনেকে হ'ব এইটো কাম এইটো এনেকে হ'ব যদি ভূল হয়
এ এজন ভাল ঠিকাদাৰ হ'ব লাগে তুমি হ'ব লগা হ'লে তুমি কোৱাৰ দৰে সকলোবোৰ জানিব লাগিব বা ক কেনেকুৱা কাম বোৰ কেনেদৰে কৰিব লাগিব বা আমাৰ এই ম- মানুহৰ লগত আচাৰ-ব্যৱহাৰ বা নিজৰ ল- কৰ্মচাৰীৰ লগত আচাৰ-ব্যৱহাৰবোৰো ভাল হ'ব লাগে কিন্তু। তুমি ভাবানে এইটো?
মইয়ো ভাবোঁ বাৰু এইটো যে তুমি যোনটো ক'লা মানে এটা চোৱা, ভাল চিকাদাৰ হ'ব লাগিলে প্ৰথম কথা মই ক- ভাবোঁ যে মানে তোমাৰ ব্যৱহাৰ ভাল হ'ব লাগে, হয় ন তোমাৰ ব্যৱহাৰটো ভাল হব লাগে। তোমাৰ ব্য ৱহাৰ ভাল হোৱাৰ পিছত তোমাৰ ছেকেণ্ড কথাটো তুমি চবকে গাইড ক- কৰিব জানিব লাগিব। চবে গুণটো নাজানে কোনটো, এনে চবে জানিলে চবে আজিকালি ঠিকাদাৰ হ'ল হয়।
উম আৰু চবে- চবে চবৰ কাম নাজানে না
উম, চবে যদি ঠিকাদাৰৰ কাম জানিলে চবেই ঠিকাদাৰ হ'ল হয়, কাৰণ ঠিকাদাৰত পইচা আছে বহুত।
বা কিছুমান কাম, কিছুমান কৰ্মচাৰী নতুনো থাকে, সেইবোৰেও নাজানে তেও- সেলা- সেই তেওঁলোককো দেখুৱাই দিয়াৰ কাম বা লেব বাদ দ- অ- কামবোৰ দেখুৱাই দিয়া আৰু- সেই ঠিকাদাৰৰে কাম হয় সেইবোৰ দেখুৱাই দিয়া।
হয়, হয়, ঠিকে কৈছা, কামবোৰ দেখুৱাই দিয়া ঠিকাদাৰে কাম। এই মানে ম- ঠিকাদাৰে মানে মূল উদ্দেশ্য হ'ল এইটোৱে যে তোমাৰ এমপ্ল- মানে তোমাৰ কৰ্মচাৰীবোৰ ভালকে কাম কৰিছে নে নাই, ভালকে খোৱা-লোৱা কৰিছে নে নাই কিবা ভ- কামত ভুল ত্ৰুটি হৈছে নে নাই, এইটো দেখাই দিয়া কাম। তাৰ উপৰিও এটা বিশেষ কাম তোমাৰ মুখেদি ভালকে কথা পাতিব জানিব লাগিব কৰ্মচাৰীৰ লগত। তুমি যদি বেয়াকে ব্যৱহাৰ কৰা, তোমাক মই এটা উদাহৰণ দি আছোঁ, তুমি যদি তোমাৰ আন্দাৰত চাপজ তিনটা মান ল'ৰা কাম কৰে মানে কেটৰিঙৰ কথা কৈছোঁ হা।
উম।
কেটৰিঙত তুমি ত- তোমাৰ আন্দাৰত তিনিটামান ল'ৰা লৈ গৈছা, তুমি যদি এটাক ব্যৱহাৰ কৰা, এই তাতে বস্তু হোৱা নাই দি আহ, এই তাতে বস্তু হোৱা নাই দি আহ, জল্দি দি আহ, ইমান কিয় কামত লে জি, এনে- এনেকে যদি ব্যৱহাৰ কৰা, কাম কৰিব তোমাৰ লগত নেক্স টাইম?
উম অকলে নকৰে।
উম ত আ- তাৰ অই- তা তাৰ বাহিৰে যদি তুমি মানে ভালকে কোৱা, অ' ভাইটি এইখিনি কিবা লাগে বোলে, খ- তোমাক মাতি আছে মানে, যোৱাচোন অলপ চাই আহা কি লাগে।
এই আচাৰ-ব্যৱহাৰ ভাল হ'ব লাগে।
উম, উম, উম।
এ দাদা, তোমাৰ পৰা মই এই- এই ঠিকাদাৰৰ বাষয়- বিষয়ে বহু ক থা জানিব পাৰিলোঁ, বা জানি- জানি কথা পাতি ভালো লাগিল। আজিল- আজিৰ বাবে
আজিৰ বাবে ৰাখিছোঁ, ঠিক আছে।
উম, ।